হেল্ল
হয় শুনিছানে মাতটো?
হয় হয় শুনিছো আপুনি মোৰ মাতটো শুনিছেনে?
অ' শুনি আছো বাকী ভাল ন?
হয় হয় ভালেই আপোনাৰ ভাল?
অ' ভালেই খোৱা বোৱা কৰিলে?
অঁ! সন্ধিয়া চাহ কাপ খালো। এতিয়া ৰাতিৰ সাঁজটো খাবলে আছে আৰু হোৱা নাই দিয়কচোন সময়।
অ! হয়-হয়। হয়। আৰু মানে গৰমো বহুত পৰিছে দিয়কচোন খাবলে মন নাযায় নহয় নে?
হয়-হয়। আমিতোতো ইমান গৰম ন ত' তাক সেইকাৰণে মানে দহটা চাৰে দহটা আমাৰ বাজেই আৰু ডেইলি।
হয়-হয়। আৰু এই গৰমত কি খাব কওক‌ চোন হয়নে? ইমান গৰম, ইমান গৰম।
হয়-হয়। মইতো দিনটোত কিমান বটল যে পানী খাওঁ তাৰ হি
হয়। পানী খাব লাগে হয়। পানী মানে আপুনি যিমানেই খাব শৰীৰটো আপোনাৰ ভাল হৈ থাকিব। গতিকে যিমান পাৰে আপুনি পানী খাব লাগে গৰমত কিন্তু আপুনি ফ্ৰিজৰ পানী খাব নালাগে।
হয়-হয়। মই মানে ৰাতিপুৱা উঠো যে উঠি পেলাই মানে এ ৰাতিপুৱা উঠি পেলাই মই যিটো গৰম কুহুমীয়া গৰম হৈ থাকে ন'। কুহুমীয়া গৰমৰ যিটো ঠাণ্ডা পানী।
হয়।
মই মানে সেইটো খাই লওঁ আৰু এগিলাচ খালি পেটতে তাৰ পিছতহে বা
এতিয়া গৰমত আপুনি তেনেকে পানীও মানে আপুনি কুহুমীয়া পানী খাব নোৱাৰে হয়। পানীটো গৰমে কুহুমীয়া কৰি পেলাই থৈ দিব লাগে। তেতিয়া পিছত আপুনি খাব পাৰিব। কিন্তু এই গৰমত মানে আপুনি ঠাণ্ডা পানীটো লগে-লগে খাই দিব অলপ টাইমৰ কাৰণে মানে শান্তি নিচিনা লাগিব। তাৰপিছত আকৌ আপোনাৰ চাব চোন দুই-তিনিদিন মান পিছত আপোনাৰ খুব বেমাৰ। আৰু এইটো বেমাৰ কেনেকুৱা হয় আপুনি মানে চৰ্দি মানে আপোনাৰ নেৰেই এসপ্তাহ-দুসপ্তাহ হ'লে।
হয়-হয়। এ এইটো মানে কি হয় এই এনেকুৱা এইটো মানে চিজন কি এই গৰম দিয়ে এই ঠাণ্ডা দিয়ে এই বৰষুণ, এই ৰ'দ এনেকুৱা দিয়ে ন। ত' এনেকুৱাত মানে আমাৰ মানে সঘনাই বেমাৰ আজাৰ হয় আৰু মানে এনেকে জ্বৰ, চৰ্দি হ'লে মানে সোনকালে ভাল নহয়।
হয়। আৰু মানে ল'ৰা-ছোৱালীবিলাকে কি কয় জানে এই গৰমৰ প্ৰথম-প্ৰথম অৱস্থাত চাব চোন লৰা-ছোৱালী হওক, ডাঙৰ হওক চবৰে বহুত বেমাৰ হয়। কাৰণ ফ্ৰীজৰ পানীবোৰ মানে লগে-লগে খাই দিয়ে। আকৌ আপুনি মানে হেৰি মিহলাই নলয়। গতিকে আপোনাৰ মানে তেওঁলোকৰ কি হয় তেওঁলোকে মানে কি কৰে পানীটো খাই দিয়ে। তেওঁলোকেও গৰম লাগে দিয়ক চোন এতিয়া আমিও খাওঁ হয় নে? কিন্তু পিছৰতো চিন্তা নকৰোঁ। কিন্তু এতিয়া কি হয় সেই পানীটো খোৱাৰ ফলত যে আমাৰ পিছৰখিনি কি হ'ব আমি নাভাবোঁ। সেইটো কাৰণে মানে প্ৰথম চত চাব চোন ল'ৰা-ছোৱালীৰ ইমানেই বেমাৰ হয় ই ইমানেই বেমাৰ হয় মানে উপায় নাই আৰু।
হয় দিয়ক আৰু ল'ৰা-ছোৱালীবিলাকক আজিকালি বুজাবও নোৱাৰি দিয়ক সিহঁতে মানে কি তহঁতেও তো খাৱ।
উম! তেনেকুৱাই।
তেনেকুৱা ধৰণৰ হৈ যায় ন, এতিয়া কি সিহঁতকনো কি ক'ব আমি নিজে ক'ৰবাৰ পৰা আহি জানো আমি ফ্ৰিজটো খুলিয়ে পানীখিনি নাখাওঁ জানো?
খাওঁ-খাওঁ আৰু এতিয়া মানে মানুহবিলাকৰ ভাইৰেল ফিভাৰ হৈছে।
হয় হয়।
আপোনাৰ ভাইৰেল ফিভাৰ হোৱাৰ কাৰণে মানে আপোনাৰ এই বেমাৰটো মানে নেৰে আৰু কিছুমানটো জেগাত শুনিছো আপোনাৰ মানুহ ঘপককে বেমাৰতো হৈছে লগে লগে কঁপি কঁপিয়ে মানে ঢুকাই গৈছে।
হয় হয়, এইটো মানে এতিয়া মানে বতৰৰ পৰিৱৰ্তন হৈছে ন জলবায়ু পৰিৱৰ্তন। মানে এই ঠাণ্ডা এ, এতিয়াই চাব বৰষুণ দিছে এতিয়াই বিজুলী ধেৰেকনী মাৰিছে, অকমান পিছত তাপা আকৌ গোপ গোপনি এটা উঠি যায়, ত' মানে এইবিলাকক কাৰণে মানে মানুহ বিলাকৰ সঘনাই বেমাৰ আজাৰ হোৱাত মানে পৰিলক্ষিত হৈছে যাৰ কাৰণে মানুহৰ কিছুমান বেমাৰ এনেকুৱা হয় আমি সেইটো গমেই নাপ পাওঁ যে আমাৰ ভিতৰি ভিতৰি বেমাৰতো হৈয়ে আছে। বহুত সময় বাগ গৰি যোৱাৰ পাছতহে আমি গম পাওঁ যে অ', এইটো আমাৰ বেমাৰতো হৈছে ত' তাৰ পিছত মানে কি হয় আমি ডক্টৰ তালৈ গৈও মানে সময়তো বা গৰি যায় ন, ত' তাৰ পিছত মানে আমাৰ একো হাতত ৰাস্তা নাথাকা হৈ যায়।
হয় হয়, মানে এতিয়া কি হয় আপোনাৰ এতিয়া আমি অকনমান বেমাৰ এটা হ'লে ডক্টৰৰ ওচৰত নাযাও যে এই পইচা টো খৰচ হ ব এনেই এনেই এইকণহে হৈছে, কিন্তু সেই বেমাৰটোৱে যে পিছলৈ কিমান ডাঙৰ ৰূপ লব তাৰ কাৰণে যে আমাৰ পিছত কিমান পইচা যাব সেইটো আমি প্ৰথমতে চিন্তা নকৰোঁ। এতিয়া আপুনি চাব পাৰে আপোনাৰ যো-না-এইটো যোনটো কেঞ্চাৰ বেমাৰ কেন্সাৰ বেমাৰটো আমি লাষ্টৰ ষ্টেজত ধৰা পৰে হয় নে? আমিতো গমো নেপাও কি হৈ আছে কি চিমটমচ আমাৰ গাত দেখাই আছ কিন্তু আমি যেতিয়া গম পাওঁ তেতিয়া বহুত দেৰি হৈ যায়।
ইয়াৰ মানে কাৰণো হৈছে কি এতিয়া আমি স মানে কিছুমান আমাৰ ভাইৰেল ফিভাৰ হওক বা চৰ্দি লগা হওক সেইবিলাক আমাৰ সচৰাচৰ থাকেই ন? মূৰৰ বিষ হওক এইবিলাক মানে কিছুমান কিছুমান ক্ষেত্ৰত হয়তো মানুহ বিলাকে মানে সজাগ নহয় যে অ', এইটো মোৰ কাৰণ কিবা এটা বেলেগ কাৰণো হ'ব পাৰে। ত' থৈ থৈ থৈ থৈ থৈ থৈ বিলাক মানুহৰ মানে ডাঙৰ বেমাৰলৈ ৰূপ
মানে কি হয় গম পাইছে এতিয়া বেমাৰ টো মানে আপোনাৰ মাথা বিষটো হৈয়ে থাকে, গতিকে মানুহে মানে ভাৱে এই মোবাইল চোৱাৰ কাৰণে মাথা বিষ হৈছে। এই এইটো কৰাৰ কাৰণে এইটো হৈছে মানে আমি ইমান চিৰিয়াচলি নলওঁ নিজৰ বেমাৰবোৰ। কিন্তু যোনটো একেবাৰে বেয়া নিজৰ বেমাৰখিনি আমি চিৰিয়াচলি ল'ব লাগে। কাৰণ আমি যদি চি চিৰিয়াচলি নলওঁ, পিছত আমাৰ সেই বেমাৰটো কিমান ডাঙৰ ৰূপ ল'ব হয়নে?
হয় হয়, আমি যদি এতিয়া চাওক আমি যদি আমাৰ শৰীৰটো যত্ন যদি আমিয়ে নলওঁ তেতিয়া হ'লে বেলেগ ল'ব বুলি আমি সেইটো আশা কৰিব নোৱাৰি নহয় আমাৰ শৰীৰটো যত্ন আমি নিজেই ল'ব লাগিব, এতিয়া আমাৰ শৰীৰটোত কেনেকুৱা ধৰণৰ সংগতি বিসংগতি হৈছে, কেনেকুৱা ধৰণৰ বেমাৰে আক্ৰান্ত হৈছ সেইটোতো আমিয়ে গম পাম ন এতিয়া আমাৰ কি বেমাৰ হৈছে বেলেগজনেতো সেইটো ধৰিব নোৱাৰিব দিয়কচোন।
হয় হয় আৰু, আপুনি যিমান পাৰি মানে এতিয়া গৰমৰ দিনত মানে আমি পৰাপক্ষত আপোনাৰ যোনবোৰ মানে বেয়া বস্তু ধৰি লওক মানে বেয়া বস্তু নহয় মানে যোনবোৰ আপোনাৰ আমাৰ শৰীৰৰ কাৰণে অনিষ্টদায়ক।
হয় হয়।
বা শৰীৰৰ কাৰণে অনিষ্টদায়ক বিভিন্ন ধৰণৰ হেৰি, সেইবোৰ আমি পৰাপক্ষত এৰাইয়ে চলিব লাগে।
হয় হয়, সেইবিলাক আমি পৰাপক্ষত এৰাই চলাটো মানে আমাৰ কাৰণেই ভাল। যাতে আমাৰ শৰীৰটো এক একো অনিষ্ট নহয় বা আমাৰ শৰীৰটো যদি একো অপকাৰ নহয় তাৰ কাৰণে মানে আমি এইটো পক্ খ ল'ব লাগে।
হয় হয় আৰু মানে এতিয়া কি হৈছে আমাৰ খোৱা বোৱা বিলাক। কাৰণে মানে আমি মানে বহুত দিগদাৰ হৈছে।
হয় হয়।
হেল্ল',
হয় হয় শুনিছানে।
অ শুনিছো আপুনি শুনিছেনে।
হয় হয় শুনিছো। এই মানে কি হয় কওকচোন ৰাস্তা দি মানে গাড়ী মটৰ অ ৰাস্তা দি মানে গাড়ী মটৰ, সেই বিলাক গৈ থাকে যে মানে অলপ অসুবিধাই হৈ যায় সেইকাৰণে কোন ফালে যাব লগা হয় ঠিকেই নাই।
একো নাই একো নাই আৰু মানে কি হয় আপোনাৰ, এতিয়া চাবহা এতিয়া যে ল'ৰা ছোৱালী বিলাকৰ বেমাৰ হৈছে সিহঁতেৰ ভাৱে মোৰহে বেমাৰ হৈছে, ঘৰতনো কি হ'ল কয়ও দিয়ে চাবাচোন এই মোৰহে হৈছে তহঁতৰ কি হ'ল। কিন্তু আচলতে সিহঁতে বুজি নাপায়। সিহঁতৰ বেমাৰৰ কাৰণে যে গোটেই ঘৰখনে চাফাৰ কৰে গোটেই ঘৰখনেও সমস্যাত পৰে। এজন সৰু ল'ৰা ছোৱালী বেমাৰ হোৱা মানে কি। অ ল'ৰাটো বেমাৰ যায় ল'ৰাটোৱে নাখায় মানে মাক বাপেকে খাব নোৱাৰে। ল'ৰাটো দুখ পাইছে সি ক'ত দুখ পাইছে আনকি সেইটোও ভালকে ক'ব নাজানে যে ইয়াত বিষাইছে ইয়াত বিষ খাইছে গতিকে তাক ডক্তৰ ওচৰলে নিলেহে গম পোৱা যায়।
এইটো চাব আপুনি এখন ঘৰত কাৰোবাৰ এটা বেমাৰ হোৱা মানে গোটেই ঘৰখন ভুগিব লগা হয়।
হয় লাগে লাগে।
ত সেই পক্ষত মানে আমি অলপ মানে আমি অভিভাৱকেও অলপ সজাগতা হ'ব লাগে যে মোৰ ল'ৰাটোৱে কি কি মোৰ ল'ৰা বা ছোৱালীজনীয়ে কি খাইছে,
হয় এতিয়া মানে কি হৈছে জানে এতিয়া ল'ৰা ছোৱালী বিলাকে বেছিকে ফাষ্ট ফুড খায়। কল্ড ড্ৰিংকস খায়। ঠাণ্ডা মানে সিহতৰ কাৰণে কল্ড ড্ৰিংকচ আইচ ক্ৰীম এইবোৰ বাহিৰা খাদ্য। সিহঁতৰ কাৰণে ঠাণ্ডা মানে এইটো নহয় যে নাই এতিয়া ঠাণ্ডা গৰম পৰিছে আমি এইটো নাখাও, আমি এতিয়া ঘৰ শাক শাক পাচলি খাম সাৰ নিদিয়া বস্তু খাম সিহতৰ ব্ৰেইনতো নধৰে হয় নে গতিকে আমি সিহঁত শ শিকাব লাগিব সৰুৰে পৰা সিহঁতে যদি এতিয়া আমি নিশিকাও ন পিছলে সিহঁতে সেইটো নিশিকিব। আৰু সিহঁতে পিছত সেইটো সিহত পিছত সিহঁতে সেইটোৱে কৰিব যোনটো সিহঁতৰ মৰজি, সিহঁতে এইটো নাখাওঁ বুলি ক'ব নাখায়ে।
ঠিকেই এতিয়া,
তই শিকাব লাগিব।
ঠিকে এতিয়া আমি সৰুৰে পৰাই সিহঁতক এ অধিক মছলাজাতীয় খাদ্য। দূৰত থাকিব নালাগে ফাষ্ট ফুড খাব নালাগে। যিমান পাৰে আমি মানে যিমান পাৰে ঘৰতে ওচৰে পাজৰে যিবাক উপলব্ধ বস্তু চ সেয়া খাব লাগে এতিয়া আপুনি চাব হা।
হয়,
তেতিয়া চাব আপুনি আমাৰ ঘৰৰ কাষতে ঘৰ কাষত হওক বা আমাৰ ঘৰৰ ওচৰে পাজৰে হওক কিমান বনৌঔষধি বিলাক, থাকে যিটো আমাৰ শৰীৰৰ কাৰণে উপযুক্ত হয় নে নহয় কওক।
আৰু আপুনি চাব হা বন ঔষধিবিলাক থাকে। আৰু আপুনি আমাৰ ঘৰ এতিয়া আমি চবৰ কাৰণটো খাদ্য যোগাৰ কৰিব নোৱাৰো হয়। কিন্তু কম বেছি পৰিমামানে ঘৰ কাষতে আমি, অলপ সাৰ নিদিয়াকে বস্তু হেৰি কৰিব ৰাখি ৰাখিব পাৰো হয়নে বনাম মানে খেতি কৰিব পাৰো যাতে আমি খাব পাৰো, সেই খেতি আৰু এতিয়া মানুহ ইমানেই বৃদ্ধি পাইছে হয়নে মানুহ ইমানেই বৃদ্ধি পাইছে সেইকাৰণে মানে আপোনাৰ কি হৈছে খোৱাৰ পৰিমাণটো কমি গৈছে গতিকে সাৰ প্ৰয়োগ কৰিব লগা হৈছে যাতে ডাঙৰ ডাঙৰ দেখক।
হয় সেইটোয়ে মই সেইটোয়ে আপোনাক ক'ব ধৰিছিলো, এতিয়া আপুনি বজাৰলৈ যাওক বজাৰলৈ গ'লে আপুনি আমাৰ ঘৰৰ ওচৰে পাজৰে আম হওক লিচুটো হওক যিমানটো ডাঙৰ দেখিব বজাৰত যোৱাৰ আমটো কিন্তু আপুনি তাতকেও বেছি ডাঙৰ দেখিব, আম হওক কোমোৰা হওক ভাত কেৰেলা হওক আজিকালি মানে চিজনটো নহাকে মানুহ বিলাকে ডাঙৰ ডাঙৰ কৰি পিনে বজাৰ বিক্ৰী কৰিবলৈ আহে যাৰ কাৰণে
কৰিব উপায়োতো নাই কাৰণ, মানুহ যিমান বৃদ্ধি পাইছে মানুহকতো খাদ্য লাগিব ন। কিন্তু সেইটোৱে আৰু তেওঁলোকৰ গাতো ভুল নাই তেওঁলোকেওতো নিজৰ জীৱিকাৰ কাৰণে কৰি আ ছে কিন্তু আমি মানে কি কৰিব লাগে জানেনে যিমান পাৰো আমি মানে নি জৰ হেৰি কৰিব লাগে মানে খাদ্য তোৰ ওপৰত অকণমান ৰ মানে ঠিকে ল'ৰা ছোৱালী সৰুৰে পৰা শিকাব লাগে। এতিয়া ফাষ্টফুড খোৱাৰ ফলত যে পি চি অ দি, পি চি অ এছ কিমান বেমাৰ হয় মাইকী মানুহৰ।
হয় হয়, হয়।
গতিকে সিহঁতক আমি সৰুৰে পৰা শিকাব লাগে যে হেৰি, এইটো নাখাবি এইটো নকৰিবি। এই এইটো খালি এইটো হয় এতিয়া পি চি অ দি, পি চি অ এচ কিমান ডাঙৰ ডাঙৰ বেমাৰ হয় নে?
উম।
সেইটোয়ে গতিকে তেওঁলোকক সৰুৰে পৰাই শিকাব লাগে যে এইবিলাক নকৰিবি কাৰণ, এইটো ইমান ডাঙৰ বেমাৰ হয় নে এতিয়া সৰু হৈ থাকিব ডাঙৰ হলেতো বহুত ডাঙৰ হ'ব।
সেইটোৱে এতিয়া এতিয়া ছোৱালী এজনী পি চি অ দি হৈছে এইটো সৰু বয়সত হৈছে সেই টো একো মানে ডাঙৰ কথা নহয় আমাৰ আজিকালি মানুহৰ কাৰণে একো ডাঙৰ কথা নহয় কিন্তু সেইটো যে ভৱিষ্যতে কিমান ডাঙৰ এটা ভৱিষ্যতে যে কিমান ডাঙৰ এটা ৰূপ ল'ব সেইটো কিন্তু বহুত এটা ডাঙৰ পৰ্যাপ্ত পৰিমাণে ডাঙৰ
হয় হয়। আৰু মানে কি হৈছে এতিয়া ল'ৰা ছোৱালী বিলাকে খোৱাৰ মানে যোনটো হেৰি কুৱানটিটি আপোনালোকৰ সিহঁতৰ চাবচোন ভাল খাদ্যতকে সিহঁতৰ এইবিলাক যোনবিলাক আপোনাৰ আ ফাষ্ট ফুড সেইবিলাক বেছি থাকিব, কল্ড ড্ৰিংকছ বেছি থাকিব।
হয় হয় হয় ঠিকেই, এতিয়া আমি সেইটো ৰখাইও লাভ নাই দিয়কচোন।
হয়। সেইটোয়ে গতিকে আমি এনেকুৱা খাদ্য খাব লাগে যোনবোৰে আমাৰ ভাল কৰে ল'ৰা ছোৱালীক আমি সৰুৰে পৰা শি কাব লাগিব যে এইটো নকৰিবা এইটো নাখাবা। হয়নে কাৰণ পিচলে যাতে পি চি অ দি, পি চি অ এছ হ'ব হয়নে সিহঁতে কিমান ক ষ্ট হ'ব কাৰণ সেইটোৱেতো জীৱনৰ এটা কিমান ডাঙৰ হেৰি কাঢ়ি ল'ব হয়নে? গতিকে মানে আমি যিমান পাৰো ঘৰৰ কাষতে খেতি চেতি কৰিব লাগে।
অঁ আৰু মানে পৰাপক্ষত বনৌষধি বিলাক যিবিলাক ভেবেলী লতা থাকে মানিমুনি থাকে। তেনেকুৱা ধৰণৰ বন ঔষধি বিলাক আমি খাব লাগে, যাতে আমাৰ শৰীৰটোৱে অলপ মানে কি হয় বেলেগ বেমাৰৰ পৰা যাতে আক্ৰান্ত সহজে নহয় এইবিলাক আমি গ্ৰহণ কৰিলে আমি আমাৰ শৰীৰতো সহজতে বেগ বেলেগ বেমাৰৰ পৰা আক্ৰান্ত নহয় মানে।
আৰু বনঔষধি বিলাকে বনঔষধি ত' আমাৰ ঘৰৰ কষতে পোৱা যায়, এতিয়া নেমু চৰ্বত খুব খাব লাগে গৰমৰ দিনত। কাৰণ নেমুৱে আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখে। মছলা খালে আমাৰ শৰীৰটোৰ পাচনতন্ত্ৰই হজম কৰিব নোৱাৰে গতিকে, আমি সেয়া খাব লাগে। গতিকে সৰুৰে পৰাই শিকাব লাগে।
হয় হয়, আমি এতিয়া আমি যিখিনি শিকাম সিহঁত- ভৱিষ্যতলে সেইখিনিয়ে সেইটো পথে সিহতে আগবাঢ়ি যাব এতিয়া কোনটো ভাল কোনটো বেয়া সিহঁতে সেইটো পক্ষ- ক্ষে আগবাঢ়ি যাব লাগিব।
হয়, বাৰু ঠিক- ঠিকে আছে দিয়ক আপোনাৰ লগত কথা পাতি খুব ভাল লাগিলে আকৌ এদিন পাতিম দিয়ক। অ নিশ্চয়' গুড নাইট গুড নাইট অঁ অঁ।